নমস্কাৰ বহুত দিনৰ মূৰত আপুনি মোৰ লগত যোগাযোগ কৰিবলৈ সময় পালে
হয় হয় নমস্কাৰ নমস্কাৰ হয় আচল্ততে আপোনাৰ সেই কৰ্মব্স্তত আছিলো কাৰণেহে আপোনালৈ যোগাযোগ কৰিবলৈ হোৱা নাছিল আপোনাৰ লগত
হয় হয় এতিয়া খবৰ খাতি কেনেকুৱা
খবৰৰ কথা আপুনি কিনো কব মানে আপুনিতো গম পায়েই যি চলি আছে আপোনাৰ দিনকাল সেই দুটকা এট থকা আপোনাৰ ঘটি অকনমান যি ফৰ্তি অনুভৱ কৰিছিলো তাকো আপোনাৰ সেই মানে ফূুৰ্তি ভগৱানৰ সহ্য নহল গতিকে সেয়াই আৰু এতিয়া চাওক আপুনি আমাৰ কৰ্মো কাইলৈ পৰহিলা বন্ধ হ'ব গতিকে আমি এইদিন দুনাই ঘূৰাই নাপাও
তাকে বহুত দুখ লাগি আছে মোৰো সেই কাৰণে কিয়নো এই দিনকেইটা আমি পাহৰি যাব নোৱাৰো সদায় সদায় ৰাতি আপুনি আহাৰ গ্ৰহণ কৰাৰ পাছতেই দলংঙৰ ওপৰত যিটো আমাৰ মেল বহে সেই মেলটো মইটো কে তিয়াও পাহৰিব নোৱাৰো
হয় হয় আচলতে সচাকে ভাবিবলৈ হলে জীৱনৰ মানে বহুত এটা মনোমোহা পল আচলতে বহুত এটা মনোমোহা সময় আপুনি চক দুই-এদিনতে মই আ গাওঁখন এৰি বেলেগ এখন চহৰলৈ গুচি যাম পঢ়িবৰ কাৰণে যিহেতু মই মানসিকভাৱে আপোনাৰ তাৰ বাবে সাজু হোৱা নাই তাত গৈ আচলতে পৰিৱেশ টো কেনেকুৱা হ'ব, মই কেনেদৰে মিলিম, কিন্তু আচলতে এই এনেকুৱা মানে কিছুমান আপোনাৰ পৰিৱেশ এৰি থৈ মানে তেনেকে দূৰত যাবলৈ আপোনাৰ কেতিয়াও মন নাযায়
হয় হয় আৰু এতিয়া আপুনি দূৰলৈ যাব বুলি ক'লত মোৰ অকমান চিন্তিত হৈ পৰিলো হয় কিয়নো এজে আমাৰ বিবাহ আহি আছে আজি আমাৰ কাষৰ ঘৰ মুনুকনৰ তাৰ বিবাহৰ বাবে মই আপোনালোকক যোগাযোগ কৰিব বুলিহে ভাবি আছিলোঁ কিন্তু আপুনি যদি দূৰলে গুচি যায় তেতিয়া এই বিবাহত অকনমান আমাৰ বহুত অসুবিধাই হ'ব বুলি ক'ব লাগিব কিয়নো এ আ আমি চবেই জানোঁ আপুনি টেন্টৰ কাম কৰে আৰু তেনে ধৰণৰ বহুতো কাম কৰে মই ভাবি আছিলো আপোনাক দিম তেতিয়া মই নিশ্চিন্ত মানে থাকিব পাৰিম এতিয়া আপুনি যদি দূৰলৈ যায় এতিয়া আমাৰ পোৰা চিন্তনীয় বিষয় হৈ পৰিল
হয় হয় আচলতে মই উ তেওঁৰ বিয়াত উপস্থিত থাকিম সেইটো মানে আপোনালোকৰ বাবেই এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু আপোনালোকে মানে মোক ইমান মৰম, ইমান মানে চেনেহ দিয়ে গতিকে মানে আচলতে কথাটো এনেকুৱা পঢ়িবলে মই দূৰলৈ যাম যদিও এইবিলাক কামনো ক'ত এৰিম লাগিয়ে থাকিব লাগিব গতিকে বিয়াখন যেতিয়া ঘৰৰ ওচৰৰে গতিকে সৰুৰে পৰা যিহেতু তেওঁ মোক সহায় কৰিছে গতিকে মই যদি তেওঁ বিয়াখনত উপস্থিত থাকি তেওঁক সহায় নকৰোঁ তেতিয়াহ'লে মানে মোৰ মানে মই তেওঁৰ মনত মানে বহুত সৰু হৈ যাম
হয় হয় এ তাৰ বা আমাৰ বিয়াৰ সময়লৈকে মানে উপস্থিত থাকিব
হয় মই দিয়া সময়লৈকে আপোনাৰ উপস্থিত থাকি সকলো কাম সুকলমে কৰিবলৈ মানে চেষ্টা কৰিম
হয় তেন্তে আপুনি যি আমাৰ টেণ্ডৰ যিটো কাৰ্যসূচী সেইটো আপুনি চলাই নিব লাগিব আৰু তাৰ লগতে যি যি কাম আছে আপুনিতো আহিবই আপোনাৰ আপোনাৰ লগত মিতিৰ হয় আপুনি আহেই ইয়ালে আপুনি সেই কামবোৰ অকমান চাই মেলি দিব
হয় হয় হয় আপুনি নিশ্চিন্ত থাকক মই যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু আপোনাৰ মোৰ টেন ল'লে আপোনাৰ কম দামতে যিহেতু মই কৰি দিম বহুতে আপোনাৰ বহুত মা পইচা গৈছে আৰু মই ভাবো আপোনাৰ বিয়াৰ দিনা যদি এনেকুৱা মানে এটা বতৰ হয় যেনেকে আজি আপোনাৰ মানে বৰষুণটো দিব নালাগে কিন্তু যদিহে আপোনাৰ বতৰটো গোমুঠা মাৰি থাকে তেতিয়া বেছি ভাল হ'ব নেকি
মই কথা এটা ভাবিছিলো এ কিয়নো বতৰটো আপুনি লক্ষ্য কৰিছে এইকেইদিন প্ৰায় ৰাতি ৰাতি বৰষুণ দি আছে সেইটো কাৰণে আমি টেনটো দিম টেনটো ওপৰত আমি টিং দি পেলাই তাত আকৌ কাপোৰে মেৰিয়াই দিব পাৰিম নেকি? টিংগিখন মানে ভিতৰ ফালৰ পৰাও নেদেখাকে বাহিৰৰ ফালৰ পৰাও নেদেখাকে সেইটো কৰা হব পৰিব নেকি?
নহয় আপুনি যদি মানে তেনেকেতো মানে ইনেও টিঙগিখন নেদেখাকেতো না টিঙৰ মানে তলত আপোনাৰ কাপোৰ দিয়া হ'বই ভিতৰৰ ফালৰ পৰা কিন্তু ওপৰত মানে দিলে সেইটো মানে আপুনি কি চিষ্টেমত মানে কৰিম বুলি ভাবিছে যে মানে সেইটো বা লাভটো কি হ'ব?
মানে আপোনাৰ মই বুজাই দিছো যাতে এতিয়া আপুনি চাওক ভিতৰত যিখিনি আপোনাৰ টেন্টৰ ভিতৰত থকা মানুহখিনি তেওঁলোক যেতিয়া আপুনি টিং নিদিলেতো তেওঁলোকৰ গাত আ, পানী পৰিব বা বৰষুণৰ টোপাল কাপুৰে থাকিব সেইবাবে আৰু যিহেতু আমাৰ এ ইয়াত ড্ৰন শ্বত লোৱা হ'ব কিয়নো অকমান ডাঙৰক পতা হৈছে আৰু ড্ৰন শ্বত ল নে আপোনাৰ যি টিঙগিখন সেইকেইখন ওলাই থাকিব সেইবাবে মই ভাবিছোঁ আ, টিংগিখন অ', টিঙগিখন দি পেলাই তাৰ ওপৰত কাপোৰ দি আকৌ তাৰ তলতো কাপোৰ দিও যাতে টিঙগিখন কাপোৰৰ মাজত পৰে
অ', হয় - হয় - হয়, মই বুজি পাইছো আপুনি কি কৈছে আচলতে তেনেকুৱা আপুনি কৰিব নোৱাৰা নহয় আমি কৰিব পাৰিম। কিন্তু তাত মানে আপোনাৰ অকনমান খৰচ পাতিটো বেছি হৈ যাব। কিন্তুতো পঢ়া হ'ব তেনেকুৱা আচলতে ধুনীয়াও লাগিব আপোনাৰ সেই দূৰৰ পৰা টিং বু যেতিয়া নিজি লিগিব হয়, সেইটো কাৰণে আপোনাৰ ডিজাইনটো হয় - হয়, মানে আপোনাৰ ডিজাইনটোৰ লগতোতো আপোনাৰ কথা আছে গতিকে আপোনালোকে মানে আমি কিছুমান চেম্পুল দিম আপোনালোকক আৰু কিছুমান বস্তু আপোনালোকে সেই ফটোবোৰ বা সেই চেম্পুল বোৰ মানে চাই পেলাই তাৰ পৰা এটা মানে বাচি ল'ব আৰু সেই মানে হয় সেই বাচনি কৰা বস্তুটোৰ ওপৰতে আপোনাৰ দামটো নিৰ্ধাৰিত কৰা হ'ব। কিমান হ'বগে
এনে আপোনাৰ অনুমানিক কওকচোন হ'লেও কিমান মান পৰি যাবগে আ?
অ', আচলতে হয়, আচলতে আপোনাৰ যিহেতু মোৰ নিজৰ মানুহে আপোনালোক আ, মই নিজে যেতিয়া কামটো হাতত লৈছো গতিকে ভালেইটো কৰিব লাগিব যিমান কৰো ভালটোয়েটো মানে চিন্তাটো কৰিব লাগিব গতিকে মই ভাবো আপোনাৰ পাঁচ লাখত আপোনাৰ মই এটা ধুনীয়া মানে বহুত মানে আপোনালোকে সেইটো নিজেও ভাল পাব তেনেকুৱা এটা ডিজাইন দি দিম পাঁচ লাখৰ হৈ যাব সেইটো মানে
কে আছে সিমানটো আমাৰ বাইজেটো আছিলে আপুনি কথা এটা আপুনি কথা এটা লৈ শুনক এ আমি মানে আপোনাৰ এই টেনতো এতিয়া আপুনি ডাঙৰ হ'ব হয় নাই? অ', আৰু তেতিয়া সোনকালৰ পৰা আপুনি যদি সোনকালৰ পৰা আৰম্ভ কৰে কায়মটো তেতিয়া আপোনাৰ এ বৰষুণ চৰষুণ দি থাকিব তেতিয়া কাপোৰ বোৰ অকমান লেতেৰা হ'ব এ বোকা পানী লাগিব সেইটো কাৰণে মই ভাবো যদি আপোনালোকে যিমান পাৰে চেষ্টা কৰিব, মই আপোনাক কৈ, মানে বাই সেই জো-জোৰ দিয়া নাই, আপুনি যদি পাৰে বিয়াৰ আগদিনাখন কৰিব কাৰ্যসূচীটো, যদি পাৰে।
মানে আপোনাৰ টেণ্টৰ কাৰ্যসূচীটো নহয়?
হয় হয়, মানে কি আপোনাৰ বে বেছি দিনৰ পৰা যদি থাকি যায়, বেছি দিনৰ আগতে যদি বনাই দিয়া যায়, তেতিয়া মানে আপোনাৰ সেই লেট লেতেৰা পেতেৰা হ'ব, আৰু এইটো এতিয়া আপোনাৰ অকণ ডাঙৰকেই পতা নহয় জানো, সেইটো কাৰণে লেতেৰা পেতেৰা তেৰা হ'লে অলপ ভাল নালাগে।
হয় হয়, নহয় আপুনি
কথা
অ হয় হয় হয় তেতিয়া হ'লে হ'ব মানে কথাটো এনেকোৱা আপোনাৰ আচলতে যদি মানে আপোনালোকে ইমান ডাঙৰকৈ মানে বনাম বুলি ভাবিছে গতিকে মানে আপোনাৰ বস্তুতটো কি হয় আহ কমকে হলে মানে আপোনাৰ সৰু যদি হয় তেতিয়া আমি আগদিনা আপোনাৰ ৰাতিটো লাগিলে কমটো হৈ যাব কিন্তু যিহে এইটো মানে ডাঙৰকৈ আপোনালোকে অনুষ্ঠিত কৰিম বুলি ভাবিছে গতিকে, আমি ভাবো দুই দিনা আগত হ'লে আপোনাৰ আমি পাৰিম, কিয় মানে আপোনাৰ, আগদিনা কৰিবলৈ হ'লে, কষ্টটো আপোনাৰ বেছি হৈ যাব, আমি ৰাতি আপোনাৰ শুবলৈ একেবাৰেই নাপাম।
হয় হয়, সেইটো কাৰণে আপোনালোকে দুদিন সময় ল'ব, কিন্তু অ', দুদিনত কৰি দিলে ভাল হ'ব, কিন্তু বেছি দিনৰ আগৰ পৰা হ'লে এইবোৰ আপোনাৰ আপুনি জানেই কিমান যামেলা
নহয় নহয়, আমি আচলতে সেই ডাঙৰ হ'লেও আপুনি সেই দুদিনৰ আগতেই কৰি দিওঁ, মানে সেই ইমান আগৰ পৰা মানে লাভ নাই আপোনাৰ আচলতে, বস্তু টো খিনিও এনেই আপোনাৰ সোমাই থাকেগে তেনেকে, হয়।
আপুনি মই কিছুমানে আমাৰ এই অলপ দূৰৰে, কাষৰ গাঁওখনৰে হয়, আমাৰ মিটিৰেই হয়, সিহঁতৰ টেণ্টটো বনাই আছিলে মোৰে মিটিৰ কাৰণে মই তাতে থাকো, টেন্টটো সিহঁতে বনাইছে, আপোনাৰ টেণ্টটো প্ৰায় এসপ্তাহ মানৰ আগৰ পৰাই বনাইছে আৰু যেতিয়া বিয়া দিন আহি পালেহি, সেইদিনাখনলে টেণ্টটো অৱস্থাই নাই কোৱা। বৰষুণৰ বোকা পৰিছে, মানুহে কিবা কিবি হাতে সানিছে গোটেই টেণ্টটো মানে লেতেৰা পেতেৰা হৈ গ'ল, সেইবাবে মই সেইটো কথা আপোনাক ক'লো।
হয় হয় হয়, আচলতে কথাটো তেনেকুৱাই। সেই বেয়া হৈ থাকে বস্তুটো আৰু আমাৰো আপোনাৰ সেই বেয়া হৈ গ'লে আকৌ সেয়া বস্তুখিনি মানে ধুই আপোনাৰ সেই শুকুৱাও তেনেও কষ্ট হৈ যায়।
হয় হয়, আৰু-আপ অ হয়।
হয়, মানে মই ভাবিছো যদি দুদিন আগত আমি হেৰি কৰো আপোনাৰ কি বুলি কয়, উম, টিংপাত খিনি যদি আমি লগাই সেই ওপৰৰ যদি আচলতে যোনটো ডিজাইন আপুনি যোনটো ক'লে যে, টিঙৰ ওপৰত কাপ পোৰটো দি মানে যোনটো ডিজাইন
হয় হয়।
টো যদি আমি দুদিন আগত কৰি তাৰ পিছদিনা আপোনাৰ আমি মানে, আ দিনৰ পৰা আমি ৰাতিলৈকে, ৰাতি তিনি চাৰি মান বজালৈকে লাগি আপোনাৰ বাকী খিনি আ শেষ কৰি পেলাম, মানে সেয়া সম্পূৰ্ণ কৰিম।
হয়, ঠিকে আছে তেন্তে, আৰু আপুনি কেটাৰিংটো আৰু তাৰ লগতে আপুনি এ আপোনালোকৰ কোলাৰৰ ব্যৱস্থাটো হ'ব নেকি? ডাঙৰ ডাঙৰ কোলাৰ পাঁচ, ছটামান তেনেধৰণৰ ব্যৱস্থা হ'লে ভাল হ'ল অঁ, হয় হয়।
সেইটো আপুনি চিন্তা কৰিব নালাগে। আচলতে গৰমৰ দিন যেতিয়া সেই সেইকেইটা একেবাৰে লাগতিয়াল বস্তু আৰু সেই ঘৰৰ মানুহ যেতিয়া সেইবিলাক হয়, হৈ যাব, হৈ যাব সেইটোৱে হ'ব আপোনাৰ সেই ডাঙৰ ডাঙৰ আচলতে ঘৰৰ মানুহ যেতিয়া মানে সেইবোৰ কথা ইমান আপোনালোকে চিন্তা কৰিবলে দৰকাৰ নাই। মই আপোনাৰ সেই কোলাৰ হওঁক আৰু আপোনাৰ সেই কেৰাহী এনেকে মানে যিবিলাক আপোনাৰ আ ভাত বনাবলৈ দৰকাৰ হ'ব। ৰা ৰান্ধনী ঘৰত আৰু আপোনাৰ সেই কেটাৰিং কৰোতেনে যোনখিনি বাচন দৰকাৰ হ'ব সেইখিনি মই আপোনাৰ নিজে লৈ যাম। সেইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে।
সেইটো আপোনাৰ বে বেলেগকৈ পইচা দিব লাগিব নে? নে আপোনাৰ টেণ্টৰ লগত দিব?
নহয় আচলতে আঁ সেয়া সেয়া আচলতে আমাৰ হেৰিয়াৰ লগতে পৰিব আমাৰ টেন্ টৰ লগতে পৰিব। বাকী সেই আপোনাৰ কোলাৰৰ যোনটো কথা ক'লে, সেই কোলাৰতহে মানে অকণমান, দুটকামান চাগে বেছিকৈ আপোনালোক ভৰিব লাগিব
কিমানমান পৰিব আপোনাৰ আনুমানিক?
আঁ বেছি নালাগে। আচলতে উম যিহেতু এদিনহে থাকিব। গতিকে
ওঁ নাই, নাই নাই। দু দিন দুদিন কাৰ্যসূচী। এদিন বিবাহ হ'ব আৰু পিছদিনাখন আঁ আঁ ৰিচিপচন হ'ব। হয়, হয়।
হয়, তেতিয়া যদিহে দুদিনত আপুনি দুদিনত আপোনালোকক কে কেইটা লাগিব?
এ--দু এ আমাৰ পাঁচটা, ছ পাঁচটা, ছটা হৈ গ'লে হৈ যাব।
হয়, তেতিয়া যদি আপোনাৰ সেই ছটা যদি হয়
আৰু তাৰ লগতে, তাৰ লগতে ফেনো লাগিব দেই।
হয়, তেতিয়া হ'লে আপোনাৰ চল্লিশ এটা দি দিলেই হ'ব। আপুনি এক্সট্ৰাকে মানে যিহেতু ফেনো ল'ব। এনেই আপোনাৰ কোলাৰ ছটাত আমি পোন্ধৰকে লওঁ আচলতে এদিনত। গতিকে, পোন্ধৰ পোন্ধৰ আপুনি ত্ৰিশ বাকী সেই পাঁচ হাজাৰ, পাঁচ হাজাৰ আপোনাৰ ফেন ছখন মান দি দিম।
হয়, হয় ঠিকে আছে তেন্তে। আমাৰ সেইটো সুচল ভাৱে তেতিয়া চলি যাব। আৰু যিটো কোলাৰত, কোলাৰত পানী ভৰাব যে লাগিব তাৰ বাবে আপোনালোক কেচ দিম মানুহ তিনটামান যদি দিলে হেঁতেন আপ আপোনালোকৰ টেণ্টৰ ফালৰ পৰা মই অতিকে আনন্দিত হলোহেঁতেন।
হয়, মই আপোনাক সেইটোৱেহে কৈছোঁ। আচলতে আপুনি এইবিলাক এনেই আপুনি চিন্তা কৰি মানে আপুনি আচলতে মগজুটোক কষ্ট দিছে বুলি ক'ব লাগিব। মানে মই সেইখিনি নিজেই চাই দিম। আপুনি সেইটো মানে চিন্তা কৰিব নালাগে। আপুনি বাকী বস্তুখিনি
কে আ বি--হয়, কিয়নো এতিয়া আগতীয়াকে যদি কথাটো পাতি থওঁ তেতিয়া মানে পিছলে ভাল হয়। সেইটো কাৰণে মই কথাটো আপোনাৰ লগত পাতি আছোঁ। এনেই মই, মই আপোনাক সম্পূৰ্ণ বিশ্বাস আপুনি যে সেইবোৰ কৰি দিব কিন্তু মই মানে অকমান আপুনি জানিবৰ বাবে ভালকে বি বিৱৰণ কৰি কথাটো আপোনাক কৈ দিছো বিতং ভাৱে।
হয়, হয় আচলতে মই সেইবোৰ মানে ভাৱিয়ে থৈছো আপোনাৰ সেইবোৰ চিন্তা কৰিব নালাগে। বাকী হেৰি আপুনি কওকচোন মানে হেৰিটো খানাটো কিহে হ'ব আপোনাৰ?
আহ খানাটো আমাৰ হেৰী এ বিৰিয়ানী হ'ব। তাৰ লগতে পোলাও হ'ব তাৰ লগতে আপোনাৰ উম মা মাটান আছে চিকেন আছে তাৰ লগতে তেনে ধৰণৰ আহ খাদ্য হ'ব আৰু।
হয় হয়।
হয় হয়, অলপ ডাঙৰ এই বি বিবাহখন হয়।
হয় মই যেতিয়া মই মিতিৰ মানুহ মই